শুনিছনে।
শুনিছানে তুমি?
অ অ শুনিছো।
অ কি কৰিছা?
মই তোমাৰ এইয়া আছো এইয়া হেৰি কৰি আছিলো তোমাৰ এইয়া পথাৰত গৈছিলো। গৰু আনিবলৈ। এই এতিয়া আহি পাইছোহে তাতে মানে এতিয়া গৰুটো মানে অকমান এ জাক চাগ দিও ম'হ। ম'হ আজিকালি বহুত হয় নহ। বৰষুণ দিলে ম'হ হৈ যে তাকে অকণমান হয় হয় তাকে অলপ জাক চাগ দি পেলাই এতিয়া মানে অকমান গৰুটো অকমান মানে জোকাৰি চোকাৰি দিওঁগে আৰু ম'হ চহ অলপ খেদি কৰি দিওঁ। আঠুৱা আছে আঁঠুৱাৰ মানে সোমোৱা আঁঠুৱাৰ ভিতৰত দিয়াই দিয়াৰ আগত মানে আগতে মহ খিনি বাহিৰতে মে খেদি লও।
অ অ নাই একেবাৰে ইমান সোনকালে আঠুৱা ভিতৰত সোমোৱালে সিহতে সোনকালে মুতি হাগি দিয়ে যে বেয়া অতি অলপমান বাহিৰত থ'ব লাগে।
তোমাৰ ৰখোৱা মানে বহুত কষ্ট আছে।
এই হেৰি হ'ব লাগে পকা জেগা হ'ব লাগে পকাত হ'লে তেতিয়া তুমি পানী মাৰি দিব। পাৰিবা একো কথা নাই।
হয় হয় নাই পকাই আমাৰ পকাই তলটো এতিয়া মানে তোমাৰ পাচ হয় হয়। পাঁচজনী গৰু তোমাৰ এতিয়া মানে চম্ভলাটো মুখৰ কথা বুজিছা নে মই পথাৰতে মানে আমাৰ পিছফালে ঘা দীঘল দীঘল। ঘা আছে যে তাতে ডাঙৰ পথাৰ আৰু আমাৰ এখন মানে তোমাৰ অ উ এশ দেৰশ বিঘা মাটিৰে মানে এখন মানে।
অহ।
তাৰ পথাৰখনত তোমাৰ কি কৰো এশ ডেৰশ বেছি বেছি হ'ব দেই। তাৰ পিছত তোমাৰ এনেকুৱা পথাৰ কি কৰিছে এতিয়া ধান কাটি তো নহ'লেই হয়।
অহ হ'ল।
পথৰ মাজতে মানে তোমাৰ এৰিদিও আৰু গোটেই গৰুখিনি ৰাতিপুৱাই তোমাৰ পাঁচটা মান বজা মই হলে এৰিদিও। এৰি দিয়াৰ পিছত তোমাৰ সন্ধিয়া আগে আগে মানে আকৌ গৈ পেলাই আনিব লাগে। মানে বহুত জামেলা হয়। আকৌ মানে এটা থাকে এ, এটা থাকে বেলেগত, এটা থাকে বেলেগ কত এৰাল নিদিওঁ যে এৰি দিওঁ। কোলা পথাৰআয়ো কত এয়াল দিয়া হয়।
নাই বেছি এৰাল দি এৰাল দি থ'ব লাগে মানে কি জানা, তাতে খালে খাব। কিন্তু মানে এৰি দিলে সিহঁতে বেলেগ আকৌ ঘৰতোত সোমাই যাব ন। কিছুমানৰ ঘৰতটো শাক পাচলি কৰা যায় আকৌ হেৰি নাখায়। এৰাল দিলে নাখায়। চাবাচোন, অত কামোৰ মাৰিব, তত কামোৰ মাৰিব, নাখায় সিহঁতে।
তোমাৰ কি জানানে, আমাৰমে অসুবিধাটো কেনেকুৱা? আমাৰ ইয়াত মানে তোমাৰ হেৰি হয়, তোমাৰ গৰুজনী যে এৰি দিলোঁ। আমাৰ ঘৰ মানে ওচৰ পাজৰৰ ইমান মানুহ নাই ন। আৰু সকলো মানুহে ইয়াত এৰি আৰু গৰুৰ সংখ্যাটো আম ইাত কম গতিকে আমাৰ গৰুও আছে বতৰত আৰু কেইঘৰমান গৰুও আছে। আজি কালি মানুহে আৰু গৰু চৰু সি বুজিয়ে নাপায় আৰু নেৰাখে নুপূহেই।
অ' নুপূহে নুপুহে।
হয় হয় তেনেকে মানে গৰুজনী এতিয়া কি কৰিলো আমাৰ পথাৰতে এৰাল দিলো পেলাই এইয়ালে আহিছে অনেকে এৰিদিও। ত' সন্ধিয়া আগে আগে গৈ পেলাই আকৌ লৈ আহোঁগৈ আৰু। আকৌ তোমাৰ মানে বহুত দিগদাৰ হয়, বহুত দিগদাৰ হয়। এটা থাকে এ অ-অদ এটা থাকে ত'ত একো মানে এনেকে আগুচি আগুচি আনিব লাগে যে।
অ', অ।
তুমি এনেকেফালে এটা দৰ আনিবা কো যাব এইফালে এনেকৈ কৰোঁতে কৰোঁতে মানে তোমাৰ তিনটা মান বাজি গলো এতিয়া আহি পাইছোঁ ঘৰ। তাৰে ভাগৰ লাগি আছে, অলপ বহিছোঁ।
অ', ভাত কিহে খালা তুমি?
ভাত খালো মই আলু পিতিকা কৰিলো। বেঙেনা পিটিকা আজি চব পিটিকা আলু পি পিটিকা বেঙেনা পিটিকা তাৰ পিছত তোমাৰ সৰিয়হৰ তোমাৰ এইটো সৰিয়হ চাটনি খাই বাইছানে?
কিহে বনাইছে বগা সৰিয়হটো? খাও খাও বেছি খালে মানে মই বেছিকে খাব নোৱাৰো মানে বহুত কাৰা ন বস্তুতটো, যাতে জলকীয়া জলকীয়া নহ মোৰ আদা দিলে মানে পেট
হয় হয় হয় হয় বগা সৰিয়হ চাটনিতিয়া হয় হয় বগা সৰিয়হ চাটনি বগা সৰিয়হ চাটনি তাৰ পিছত তোমাৰ হেৰি কালজিৰা কালজিৰা নহয় তিল তিল চাটনি কৰিছে আজি চব মানে চাটনি পিটিকা তেনেকুৱাই আৰু ভাল লাগিছে আকৌ গৰৈ মাছৰ পুৰা পিটিকা টিকা
নাই এনেক তোমাৰ খাবচোন এনেকে খালে বৰ ভাল লাগে
গৰমত তোমাৰ এনেকুৱাই ভালাগে আজিতো গৰমটো ইমান নাছিলে বাৰু হয়
এক আগবেলা বহুত গৰম আছিল নহয় ৰ'দতটো মানে ইমান দিয়া নাই যদিও মানে ৰ'দতটো দিয়া নাই যদি মানে গৰমতটো বহুত লাগিছে মই মানে এফালে ওলাই গৈছিলো এনে মই এনেকুৱা এ মানে এফালে ওলাই গৈছিলো বাৰ চাৰে বাৰমান বাজি পাইছোহি সোনকালে গৈছো বাৰু ন উম ন আঠটা মান বাজিতে গৈছো কিন্তু এনেকুৱা আহো আহা তত এনেকুৱা গৰম লাগিছে নহয় মোক মোৰ গাটো ধুই নিদিয়া লাগে ভাল লাগি থাকা নাই তাপাচত গা পা ধুই দিলো ভাত ভাতো খালো ভোক লাগিছে ি বহুত বহুত সোনকালে যোৱা ভোকো লাগিছে তাৰপিছত খাই দিয়া পিছত মানে মোৰ উঠিব মন নোযোৱা হ'ল মাহ সেইকাৰণে লগাল য সোনকালে সোনকালে ভাত দিছে
হয় এ আমাৰ ইয়াত তোমাৰ ইমান গৰমতটো নাই আজি এতিয়া অলপ কমেই বাৰু
অ
অ
এ এনে এ এনেকে মই এনেকে মাছ মাংসত ক যে এনেকে যদি চাটনি তাটনি হয় বা এনেকে পিটিকা দুই তিনিখন হয় চাটনি হয় তাৰ পিছত চালাদ তালাদ যদি এনেকে হয় খাই বৰ ভাল ভাল পাওঁ মানে মই বহুত ভাতকে বেছিকে যায়
হয় হয় ভাল লাগে ভাল লাগে তোমাৰ হেৰি মই আজ তুম বহুতখিনি তোমাৰ ঘৰৰে তিয় আছিলে তিয়হ কাটি ললো আৰু আৰু কি লাগে কোৱাচোন উ বহুত কেতিৱাও ঘৰৰে ঘৰত জলত মানে অকমান ভূট জলকীয়া ভূদলকীয়া খাব লাগে আৰু ন গেষ্ট চেছৰ কাৰণে ভাল আৰু ভুট জলকাটো আচলতে খাব লাগে গে
এ', ভোট জলকীয়া মানে নহয় এ', জ্বলা অকণ নহলে মানে কেনেকে খাই নো আৰু সেইটো কাৰণে খোৱা যায় জলকীয়া- -জলকীয়া মানে একো বেমাৰ, মানে ভাল নহয়।
অ', সেইটো হয় বাৰু।
খালি মুখৰ মানে জুতি এইটো আমাৰ জুতিৰ কৰাণে খোৱা যায়, মানে ইমান যদি মিঠা -মিঠা হয় মানে উম ', মই,
নহয় তোমাৰ হয়- হয় -নহয় তোমাৰ জলকীয়া অক, অণমান খাব লাগে কিন্তু তোমাৰ ভোট জলকীয়াতো তোমাৰ ক্ষতি নকৰে।
ভোটজলকিয়াতো মানে হেৰি নকৰে আহ', তোমাৰ মুখত লাগিলে লগে- লগে, পুৰিব কিন্তু তাৰপিছত নাইকিয়া হৈ যায় লগতে নাই,
অ', বস্তুটো তোমাৰ কেনেকুৱা হয়', -হয় ', -হয়', হয়, কোৱাচোন মানে তোমাৰ বুজি, ভোটজলকীয়াতো কেনেকুৱা ভুট জলকীয়া জ্বলাটো মানে ম, তুমাৰ মুখতহে জ্বলাটো কিন্তু পেটত গৈ পেলাই যে পুৰা -পুৰি সেইটো চিষ্টে,
অ', কিন্তু কিছুমান যদি নকবা কিছুমান ভুটজলকীয়া বহুত জ্বলা হয় এই সৰু -সৰুটো যে, ডাঙৰ- ডাঙৰটো নহয়, এই সৰু - সৰু, সেতু বহুত বেয়া মানে আমাৰ এয়া হেৰি জলকীয়া নিচিনা সেইটো মানে হেৰি লোকেল জলকীয়া ন', সেইটো বেছি এই ডাঙৰটো হয় ডাঙৰ হয়। হাইব্ৰিড। আমাৰ ঘৰতো লাগ, দিছে কলি এটা পেলাইছে বাৰু।
অহ ',
বাকী এনেই বাকী, বাকী জলকীয়া আছে অ', পুলি আছিলে পুলি প পুলি লৈ আনিছিলো কিনি। এতিয়া লাগিছে অ', কলি পেলাইছে বেছি ডাঙৰ -ডাঙৰ জলকীয়াটো নহয় সৰু- -সৰু ভাল আৰু। এইটো বহুত লাগে।
অ', সেইটো তোমাৰ জ্বলাও আছে নেকি?
জ্বলাটো বহুত আছে- আছে আৰু মানে তোমাৰ বহুত লাগে ডাঙৰ বেছি ডাঙৰ- -ডাঙৰটো অ ', বেছি ডাঙৰ -ডাঙৰটো লগত লাগিল লগতে শেষ হৈ যায়।
গছডাল ভাল হব আকৌ।
নাই গছডাল ভালে হৈ আছে গছডালৰ স্বাস্থ্যয়টো ভালে হৈ আছে মই ভালকে লওঁ। তাত অলপ বালি- চালি দিছো ধুনীয়াকে। চাফ- চিকুণ কৰি দিওঁ এক মানে অলপ চা, চাফ -চিকুণ কৰি দিয়া নাই অলপমান বন গজিছে। মই মানে এইয়া, আমাৰ পৰীক্ষা হৈ আছে যে, শিক্ষা থাকাৰ কাৰণে মই মে এইবিলাক কৰা নাই। এ, হোৱা খিনি, শেষ হোৱা পিছতে মই কৰিম আৰু। চাফা কৰি দিলে নহ'বা মানে গছডাল হেৰি নাপায় ন।
হয় হয়- হয়, এই দেও দেওবাৰেতোন- দেওবাৰেতোন দেওবাৰে একো কাম নাথাকে ন। দেওবাৰে ধুনীয়াকে কৰিলে হ'ল, পৰীক্ষ্যা চ
নাই নাই কা এ অ' কাইলেলে কৰি দিম বাৰু মায়ে অলপমান চাফা কৰিলে মানে জুখটো বেছি যে সেইকাৰণে বাকী খিনি ভয় কৰিলে। যুক বহুত আহিছে ন, মই মানে ভয় নকৰো যুকলে, অঁ যোক বহুত আছে, এই বেছি বেছি বন্দ নহওঁ অকমান অকমান। সদায় চাফা কৰি যায় থকা যায় যে, এই এ তাৰপাছত মানে কৰা নাই, সিহতৰ বহুত বহুত হৈ গৈছে, সৰু সৰুকে। এনেও শাক পচলি মাজত তেনেকোৱা খাই পেলাই ডাঙৰ-ডাঙৰ বন্ধ নহয়- নহয়।
অঁ নাই তাকে- তাকে হয় হয়, তাকে মানে এই আ অকমান চিকুণ চিকুণাই দিলে ন গছৰ গুৰি বিলাকক অকমান চাফা কৰি ৰাখিলে তেতিয়া মানে গছজোপা কি হয় উশাহ পায় অঁ ভাল তোমাৰ তোমাৰ জলকীয়াও চাবাচোন কেনেকুৱা
এই জলকীয়া আমাৰ হেৰি জলকীয়া লাগি আছে এয়া মানে জাতি জলকীয়া বুলি যে কয় যে এটা যে সৰু সৰুটো দীঘল দীঘলটো যে, অঁ উম মাইক'তো নহয় দেই মাইক' টো মানে বেয়া আহে। সেইটো জলকীয়া খাব নালাগে মতে। সেইটোৱে পেটত ধৰে।
হয়।
সেইটো আমাৰ হেৰি জলকীয়া অঁ মানে সূৰ্যমুখী নে ওপৰলৈ মুখ মুখ কৰি- কৰি থাকে যে ঢেৰ লাগে, এই থো অ' থোপা থোপি টো নহয় কিন্তু ইটো বেলেগ।
উম তোমাৰ মানে হেৰি অকমান সেউজীয়া পাতল সেউজীয়া কালাৰটো নেকি, ৰংটো নেকি হয় অ', তোমাৰ বহুত লাগে। তুমি তাত নাযাবা।
এ বহুত লাগিছে আমাৰ এ চাহ পাঁচ জোপা মান হৈছে। বাকী আৰু মানে বগা বগা ফিৰিঙি জলকীয়াও আছে দে বহুত ডাঙৰ-ডাঙৰ। সেইকেইটাও লাগিব আৰম্ভ, আৰম্ভ হৈছে।
অ', এইয়া হেৰি কৰিলেই হ'ল তোমাৰ মানে এয়া সেইখিনি আচাৰত ভৰাই দিলে হ'ব।
এই গোটেইখিনি ক'ত আমাৰ হাজলৈকে খাওঁতা মানুহ নাই নহয় মা ইমান খাব নোৱাৰে। মা মানে খালে পেছাব জ্বলা পোৰা হয় যে মই খাওঁ, বেছি নহয় মানে অলপমান হ'লেই। অ' আৰু ইমান জলা। তুমি অকমান খাব নোৱাৰিবা, হাত চাত পুৰি থাকে মানে বহুত জ্বলা হয়।
অ'বহুত জ্বলা হয় অ' আৰু এইটো কিন্তু আপোনাৰ এটা কথা কিন্তু দেই এইটো অকণ শৰীৰৰ কাৰণে অপকাৰী হ'ব কিন্তু দেই।
অ', অ', হয় বাৰু এইটো।
বেছি হ'লে চাবাচোন পেট জ্বলে কিন্তু।
পেটটো জ্বলে জ্বলেই আকৌ পেটটো বিষাই।
উম্, সেয়া মানে হয়, হয় অকমান কম। পৰিমাণে খাব লাগে অ'সেইটো জলকীয়াটো এটা দুটা দিলেতো তোমাৰ জ্বলাকে হৈয়ে যায় হয়।
অ', এই নাখাও ন তেনেকে মই নাখাও নহয় এ এটা জলকীয়া বহুত দীঘল দীঘল হয় ন এটা জলকীয়া। মোৰ চাগে উম্ গোটেই সপ্তাহটো যাবগৈ এনেকুৱা নিচিনা হয় মই ইমান নাখাও নহয়।
হয়, হয়।
এ আকৌ বেছি গৰমত মায়ে খাব নিদিয়ে ন। হেৰি হয়, হেৰি বিদ্যালয় পৰীক্ষা দি কৰি আহো বা মহাবিদ্যালয় গৈ কৰি আহো ন। তাৰপিছত আহি চাই চাইকেল চলাই অহা যোৱা যায়। কৰা যায় মানে, গৰম সোমাই যাব তাৰপিছত এয়া যদি খাই দিওঁ। পেটটো পুৰিব। বমি চমি হ'বৰ কাৰণে খাব নিদিয়ে মোক। মানে মই নাখাও ইমান খাবও নোৱাৰো। ইমান জ্বলা। অ'ঢেৰ লাগিছে এতিয়া, এতিয়া চাগে এজোপা গছ ছিগিলে। চাগে ভাগি যিমান ওলাব নেকি ইমান ইমান লাগিছে।
অ', িকে আছে নহয় আপোনাৰ অ' অকমান তোমাৰ মানে হেৰি কৰিবা ছিগি ছিগি মানে ৰাখিবা নহ'লে তোমাৰ কি হয় জানানে ছিগি থাকিলেহে তোমাৰ মানে তোমাৰ হেৰিটো বাঢ়ি গৈ থাকে।
অ' অ' আকৌ হেৰি পানী পানী সৰ লাগিছে মানে জলকীয়াবিলাক নিজে নিজে। বেছিকে অলপ আধা কেটাৰ নিচিনা হৈ যায় যে সেনেকুৱা নিচিনা হৈ গৈছে। তাকে বোলো অলপ মা ইটো উঠাই দিব লাগিব।
অ মাটিতো অলপ দি পেললে তুমি গুৰিত অলপ গোবৰ চোবৰ অলপ দি দিবা।
নাই - নাই গোবৰ দিব নোৱাৰি পানীখ লাগি থাকিলে নোৱাৰি দিবলৈ। নাই - নাই ঠিক নাই গোবৰ দিলে গেল বেছিকে হেৰি হৈ যাব মৰি যাব চব বেছি সাৰ হৈ যায় ন অহ ', পানী সাৰ লাগে।